আচ্ছা
অহ ভালনে?
ভাল ভাল তোমাৰ?
ভাল দেই কি কৰিছা?
এই উহ ফেনৰ তলতে অকমান বহিছোঁহি বাহিৰৰ পৰা আহিব দি খালো খালো তুমি খালা?
খালো দেই ভাত পানী খালো বাৰু। তাৰপা গৰমটো এটি এতিয়াহে ইমান ৰ'দ দিছে জানানে আমাৰ ইয়াত।
অহ অথনি দিয়া নাছিলে কিন্তু
নাই নাই অথনি সেই বতৰটো অকনমান তোমাৰ গোমা কৰি আছিলে যে বৰষুণো দি নহয় অকমান
দিলে অহ তুমিে হেৰি এইটো কি বুলি কয় উম মানে তোমখৃ মাহত গোটত আছে নে আজিকালি
গোটত নাই পাই আমাৰ মা মানে তোমাৰ সেই আগতে আছিলে তাৰ তাৰপাছতে গোটৰ পৰা তোমাৰ ম আগতে সেই ময়ো তেতিয়া সৰু বৰকে মিটিং চিটিং বিলাকত ঘূৰি ফুৰিবলৈও দিগদাৰ আছিলে
অহ এতিয়াতো মানুহ বিলাকৰ প্ৰায় গোট থাকে থাকে নহ সেইটো
এতিয়া থাকেই নহয়, এতিয়াহে তোমাৰ মাহ তেতিয়া নতুনকে যেনিবা খুলিছে কিন্তু একো কাম বিলাক হোৱা নাইযে।
তাৰ পিছত এক আগষ্টৰ পিছতহে পাৰিব মানে। তাৰপিছতে সেইকাৰণে যেনিবা এইবাৰ মায়ে খুৰীয়ে মিলি পেলাইহে গোট এটা খুলিছে তাৰ পৰা খালি এয়ে আৰু ৰেজিষ্টাৰ তোমাৰ এক আগষ্টৰ পিছতহে হ'ব।
তুমি আছা নাই গোটত?
এহ নাই নাই মই গোটত নাই। গোটত মানে এটা গোটত তোমাৰ এই মাহঁতৰ গোটটোতে সোমাম বুলি ভাবিছিলো। কিন্তু এ এটা গোটত‌ ঘৰৰ সোমাবলৈ নিদিয়ে মানে অহ তোমাৰ এক ঘৰৰ এজনীহে পাৰিব।
কিন্তু তেনেকুৱা কোনো নিয়ম নাই, আমাৰ মাহঁতৰ ঘৰতচোন দুজনী আছে, মাহঁতৰ গোটৰ।
অ, জানো আমাৰ আকৌ হেৰি এতিয়া তোমাৰ এঘৰৰ মানে একে ঘৰে দুজনীক মাক জীয়েক থাকিব নিদিয়ে। তোমাৰ সেই সুধিছিলে যেনিবা, তাৰপিছতে তেতিয়া সুধুতে বোলে হেৰি একে ঘৰে দুজনী নালা-নোৱাৰিব। বোলে মাক জীয়েক।
এই, এনে, এনে এইবোৰ এইবোৰ এনে, এইবোৰ মানুহৰ এনে আৰু কাম নাই।
জানো গম নেপাও বুইছানে তাৰপা সেইদৰে কলে ক'লত আৰু
মানে কাৰণ আমাৰ মাহঁতো আছে ন আমি জানো নহয়, আমি ইমান আৰু বেঙা নহয়- নহয় কাৰণ গোটত আজিকালি কিয় থাকিব লাগে থাকিলে বহুত খিনি আজিকালি সুবিধা হয়।
পাই-পাই আৰু এতিয়া
কাৰণ পইচা পাতি পাতে সেই পইচা পইচাপাতিটো পইচাপাতিয়ে আজিকালি গোটত থাকিলে সুবিধাখিনিও পায়, মানুহে লোন চুন ল'বলৈ সুবিধা হয়। কিবা এটা কৰিবলৈ সুবিধা হয়, কাৰণ চৰকাৰতো ইন্টাৰেষ্টটো বহুত কম থাকে। গোটৰ ইণ্ট্ৰষ্টটো।
সেইটোয়ে, কাৰণ এতিয়া ধৰিলেও ময়ো উম, সৰুকে কাম এটা কৰি আছো ন। তেনেকুৱা ধৰি লও কিছু আমাৰ লাভ হ'লহেঁতেন, সেইটো হিচাপতে আমি পাতিছিলো, কিন্তু মানে পতকে তেনেকে কৈ দিলে যে তাপা একে ঘৰৰ বোলে য জ জইন থাকিব নোৱাৰিব, পিছত দুজনী থাকিব নোৱাৰিব বুলি কলত আও তুমি কি ক'বা?
নাজানো দেই, এইবাৰহে শুনিছো মানে কথাটো হা।
এতিয়া ৰোল বিলাক কিবা সলনিও কৰিব পাৰে দেই নাজানো বাৰু, তাৰচাগে
এ নহয়-নহয়, আমাৰ মাহঁত-খুৰীহত আছেই চোন একে
জানো, তেতিয়াহ'লে তোমাৰ কিবা এটা কি সূত্ৰে নাজানো মুঠতে আমাৰ যি গৰাকী মানে তোমাৰ এইবিলাকৰ লাগে তেখেতৰ লগত মানে আমাৰ ইয়াৰ পৰা পাতিছিলে খুৰীয়ে, তাৰপিছতে সেই তেতিয়া মানে আ আও তেখেতে ক'লে বোলে হেৰি
এই কিছুমান বস্তু নিজে- নিজে পাতি লোৱা হয়, কিছুমান নিয়ম নিজে- নিজে পাতি তি লয় মানুহে
কুৱাই আচলতে, নে কি নাজানো আৰু। মুঠতে তেখেতে সেদৰে কলে কলত তোমাৰ, তাৰ পিছত সেই ঘৰৰ এজনী বুলি ক'লে যেতিয়া বোলো হ'ব তেতিয়া হ'লে। মাক ক'লো তুমিয়ে থাকা, তুমি থাকিলে বোলো সুবিধা খিনি তুমি পালেও হ'ব। মই কিবা এটা কৰিবা মই পিছে পৰে বোলো ক'ৰবাত পালে সোমাম, সেইটোৱে
উম, মও জানানে মইো ইয়াত বিচাৰি আছো, কিন্তু মই নাজানো কাৰ লগত কথা পাতিম।
গম পাইছো ন', ইয়াত চবৰে বেলেগ বেলেগ থাকে নেকি আৰু জেগাকনলৈ কথা থাকে তোমাৰ ৱাৰ্ড নম্বৰ, ৱাৰ্ড নম্বৰলৈ কথা থাকে নেকি
ন' সেইতো হয়, তুমি যতে নাথাকা লাগিলে এতিয়া তুমি য'তে নাথাকা লাগিলে, কিন্তু মানে ধৰা তাত যদি কাবাৰ নামটোও দিয়া যায় স্থায়ী হ'লেতোতো বহুত ভাল কথাই
অ' অ', কি হয় জানানে, এতিয়া আমাক আমি মানে সেইদিনা, আমি যেতিয়া মানে প্ৰথম পাতিছো কথা তেতিয়া মানে মানুহগৰাকীক সুধিছিলো তেতিয়া সুধোতে তেখেত খেতে মানে এনেকে ক'লে, মানে মোৰ লগৰ এজনীৰ কাৰণে সুধিছিলো প্ৰথম মানে মানুহ মিলা পোৱা নাছিলো, তাৰ পিছত মানুহ সোমোৱাবলে লাগে কাৰণে মানে ইয়াত উলিওৱা হ'ল আৰু যে বেলেগ মানে বেলেগৰ পৰা বেলেগ ৱাৰ্ডৰ মানে মানুহ হ'লে হ'বনে নাই তাৰপিছতে ইয়াত সুধি সুধিলো মানুহ তাপা বোলে ন'হব, বেলেগ ৱাৰ্ড ন'হব বোলে। আপোনালোকৰ নিজৰ ৱাৰ্ডৰে মানুহ কিগৰাকী লাগিব বোলে
অ', হ'বও পাৰে জেগা চাই কথা আৰু এতিয়া নো আমি কি ক'মনো তাত
সেইটো, এতিয়া চবৰে হয়তো বেলেগ বেলেগো হব পাৰে। তাৰপিছতে সেইতে ক'লত তোমাৰ মোৰ লগৰ জনীও নোৱাৰিলে সোমাবলে। তাৰ পিছত আকৌ নতুন নিয়ম উলিয়াই দিলে একে ঘৰ দুজনী নোৱাৰে বুলি, আকৌ বেলেগ মানুহ বিচাৰিছো মানে কৈছো নহয় এইব বোৰত যে জ্বলা কলা খুৱাই দিলে অ অ জানো আও‌ এইবো কি কথা কি বতৰা দেই হিচাপত থাকিব পাৰে এ দিব পাৰে
পাৰে পাৰে এতিয়া মানুহ খিনি এতিয়া মানে কি কয় আজিকালি এই গ তোৰ কাৰণে কিমান সুবিধা হৈছে মানুহ বিলাকৰ কাৰোনোবা কোনোবাই কিবা ব্যৱসায় এটা ব্যৱসায় এটা কৰিবলেকে কিবা এটা কৰিব লাগে ন ঘৰখন চলাব লাগে মানে সৰু সুৰাকে কিবা খালি মানুহ কোনোবাই যদি কোনোবাই যদি সেই ব বস্তুটো বেলেগকে পইচাই উ হেৰি কৰিছে
অ' সেইটো পে - পিছৰ কথা কিন্তু মেইন আমাৰ ছোৱালী খিনিৰ কাৰণে এটা সুবিধা কি, ধৰি লোৱা আজি আমি কিবা এটা নিজে কৰিছো, হাতৰ কাম কিবা এটা কৰি আমি ধৰি লোৱা তুক তাক কে চলি আছোঁ। অন্ততঃ কাইলে ধৰি লোৱা লোণ এটা পেলাই নিজ জৰ দোকান এখন হলেও বা নিজৰ কিবা এটা বুলি
কিন্তু মানে এতিয়া কি হয় যায় জানা কিছুমান জাগাত কি জানা এনেকে মানুহে মানে ধৰা একদম ঘনাই দোকান নহয় কিছুমান জেগাত এতিয়া আমাৰ জেগাতে আমাৰ মানে ঘৰৰ ওচৰতে। য়াতে, মানে তুমি দুখন ঘৰৰ উ - পিছে পিছে এখন দোকান বা দুই তিনিখন ঘৰৰ এতিয়া কথা হ'ল তেনেকে গোটৰ পা পইচা লৈ পেলাই যেনিবা দোকান খুলিলোঁ, সেই দোকান খনৰ পৰা কোনে খাব নিজে আৰু কিনা দু খাব পাৰিব।
উম উম।
মোৰ বোলে গাঁওখনত এখনেই দোকান তেতিয়া সেইখনৰ দোকানৰ পৰাই এই - হেৰি হোৱাটো বেলেগ কথা
উম হয় নহয় আচলতে কি হয় জানা নে নাই, এটা স্কপ মানে যি - কো - অ - জ- হয় এনে
মানুহে মানে অকণ ভাবি চাব লাগে যে মই ব্যৱসায়টো কোনটো কৰো যোন টোত মোৰ লাভ আছে, কিন্তু কিছুমান মানে - মানে মোৰ দোকান খন খুলো দোকানখনতে মোৰ লাভ আছে। আৰে মই যদি ট কা বিছ হাজাৰ ভৰাইছো, বিছ হাজাৰ বোলে মোৰ বোলে ছমাহ সাত মাহ, আঠ মাহ লাগিছে ওলাওঁতে কি লাভ হ'ব তেনেহলে।
সেইটোয়ে আৰু কি হয় তোমাৰ একে জেগাতে এক‌ কে একে কেইবাখনো দোকান হলে তোমাৰ দিগদাৰ হয়, সেইটো আমাৰ ঘৰৰ আমাৰ এতিয়া আমাৰ এই চোৱাতোও তেনেকুৱা, কিন্তু কি হয় তুমি বস্তুতটো বেলেগ কিবা এটা কৰিবলৈ তুমি চাব লাগিব ইউ মানে তুমি ধৰিলোৱা
নাই আজিকালিতো তেনেকুৱাই ন' অকমান বেলেগতকে বেলেগ, মই তোমাৰ তালে তাৰ তালৈ নাযায় তোমাৰ তাল। কিয় যাম
অ' সেইটোৱে।
সেইটো কিবা বেলেগ এটা থাকিব লাগিব।
থাকিব লাগিব, মানে বস্তুতো মানুহে তোমাৰ এনেকুৱা কৰিব লাগিব যে মই এইটো এইটো বস্তু দিও বা এইটো কৰিও আৰু দোকান খনৰ কি হয় যেতিয়া মানুহে ব্যৱসায় এটা কৰে দোকান খনৰ শ্ব' এটাও আনিব লাগিব। বাহিৰৰ পৰা মানুহে দেখি দোকানখন
হয় গৈছে আৰু বাহি আজিকালি টোও ইম্পৰ্টেণ্ট হৈ গৈছে।
আজিকালি ৰূপতো মানুহে খুব চাই আৰু তেনেকুৱা তুমি কি হয় যিকোনো বস্তু এটা তুমি আজি
ডেকুৰেচন লাগিবে মানে সুন্দৰকে ধুনীয়াকে হেৰি কৰিবলৈ। আৰু এটা কথা শুনাচোন তুমি?
কোৱা?
তুমি পাৰ্লাৰ কাম কোনোবা ভাল তুমি থ্ৰেডিং কৰা নাই?
অ থট্ৰেডিং কৰো অ।
অ পাৰ্লাৰ কোনোবা তেনেকুৱা চিনি পোৱা নে কৰবাত ভাল য'ত কৰা তোমাক ভাল কৰে।
আছে মই দুজনীৰ ওচৰতে কৰো, এগৰাকী তোমাৰ এই অকমান মানে হেৰি ফালে আছে টাউনতে আছে আৰু এগৰাকী অকমান আগলে আছে।
মানে কি হয় মই মানে যাৰ লগতে কৰো মোৰ সদায় মানে বেয়া আৰু মোৰ চেলাৰীডাল বহুত ধুনীয়া আছিলে। বহুত ধুনীয়া কিন্তু মানে কি হয় এই কিছু কিছুমান মানুহৰ হেৰিত পৰিলে বেয়া হৈ যায় যে।
আৰু তোমাৰ কি হয় তুমি কিবা জেগাতো যদি তুমি কৰি থাকা তোমাৰ সেই যিটো আকৃতি থাকে আকৃতিটো বেয়া
বেয়া কৰি পেলাই এতিয়াও বেয়া হ'ল আৰু তুমি জান নে আৰু এগৰাকী মানুহ আছিলে দেই মোক কৰে মানুহ গৰাকীয়ে মানে ইমান লাহে লাহে কৰে নহয় কোমল কোমল কে।
গম পাইছো অ।
টোপনি আহি যায়ে বহুত ভাল লাগে।
অ। মই এই দুগৰাকীৰ ওচৰতে কৰো তোমাৰ। এগৰাকী ছোৱালী হয় যেনিবা। আৰু বাএক ভনীয়েক দুজনী থাকে আৰু এগৰাকী তোমাৰ সেই অকণ মানে বিয়া হোৱা তেওঁৰ সেই হাজবেণ্ড নাই। সেই দুগৰাকী ওছৰতে মই কৰো মানে যোন ফালে মোক সময় মিলি যাই মানে মই সেইফালে কৰি দিওঁ মানে। আৰু তোমাৰ এগৰাকী কি ওচৰতটো ময় স্পা বা ধৰি লোৱা কিবা যদি তেনেকুৱা কৰিবলগীয়া হয় কেতিয়াবা বিয়া চিয়া থাকিলে তেনেকেহে তেখেত ত ওচৰতে ফেচিয়েলচিয়েল কৰো কিন্তু ভাল কাম বিলাক ভাল দেই।
মোৰ এতিয়া মুখত একদম কিবা কিবি ওলাইছে নহয় গম পাইছা নে।
অঁ কিবা ক্ৰীম চিম
ক্ৰীমটোতো, মই তেনেকে ন উ কিছুমান ঘুহো ক'ৰবাত ওলাই কৰি গ'লে, এনেই ন এতিয়া মই ভাবিছো এনেকুৱা ক্ল আপ তাইক কিবা এটা কৰিব লাগিব। এতিয়া মানে কেতিয়া কৰো মানে, তাক ভাবি আছো। নে ঘৰত কি কানে কৰো।
সময় উলিয়াই পেলাই আহিবা, নহয় তুমি নিজে কৰিলে এটা বস্তু কি হয় জানানে মাজতে মইও তেনেকে, তোমাৰ বস্তু আনি পেলাই, মই সেই মোৰ বৌ মোৰ মানে মাহী পাৰ্লাৰ আছিলে মোৰ বৌ বয়েও পাৰ্লাৰ সিকাত তাহাঁতি সেইবিলাকত জানে যে, তাৰপা তাহাতৰ আইডিয়া লৈ বস্তু আনি কৰিলো, কিন্তু কি হয় আমি নিজে বস্তুতটো নিজৰ মুখত কৰিবলৈ দিগদাৰ।
নহয় নহয়, আমাৰ মানে মেইন কনচেপ্টটো ভুল কি জানো! আমি তললে টানো সদায় ফেচিয়েল বা ক্লিন আপ কৰিলে
ওপৰলে তানে, সেইটোৱে সেইটোৱে, অঁ' আৰু কি হয়, তুমি আমি এটা বস্তু কি হয়, তুমি এটা বস্তু চাৱা আমি লোকক কৰিব পাৰিবা তুমি বস্তু যেতিয়া শিকি আহিবা, তুমি যেতি হাতৰ পাককিটা তুমি চাই থাকিবা, অঁ
সেইটো কাৰণে মই জানো।
শিকা নহয়, মোৰ মানে কি মোৰ বৌয়ে তোমাৰ মোৰ থ্ৰেডিং টো শিকালে দেই কিন্তু মই মানে কৰি, মোৰ থ্ৰেডিং টো শিকি ালে, কিন্তু মানে মই তেনেকে ধৰিলে সেই ওচৰতে কেতিয়াবা বাা মাক কৰি দিও, কিন্তু তেনেকে এ' মানে এক্দম বেছি মানে পুৰা পাকৈৰিতকেও নহয়, তাৰপিছত মই এটা ট্ৰেইনাৰ, এ'মানে ভাল মানে শিকোৱা মানুহ এগৰাকী বিচাৰি আছো, মই তেতিয়া মানে পাৰ্লাৰৰ কাম খিনি শিকিম বুলি মানে ভাবি আছো তো, কিন্তু আমাৰ ইয়াত তেনেকে মানে শিকুৱাকে শিকোৱা ভাল মানুহ পাবলে নাই।
অঁ।
ক্লিন আপ বা ফেচিয়েল খিনি কি হ'ল তাৰপা
মোৰ লগৰ এজনে শিকি আছে, তুমি কথা পাতিব পাৰা এটা উম এই ইয়াতে আছে আমাৰ এই পৰিয়ালৰে হয়।
গম পাইছ অঁ। তুমি স প সুধিবা োন বাৰু কিমান কি? সেইটে পইচাত মেইন দিগদাৰ হৈ যায়, বেছি হৈ যায় কাৰণে এতিয়া এগৰাকীও চন, মই তোমাৰ মেকআপ টো শিকিম বুলি ভাবিলো, মেকআপ টো শিকিলে বস্তুৰে বাহিনীয়ে মিলাই ধৰা সিযনি মু চল্িছ হাৰা মনা যাব
এ নহয় নহয় দেই মই তোমাক এটা কথা কম মেকআপ টো সদায় ইনষ্টিটিউটত শিকিব লাগে মানু মানুহৰ ওচৰত নহয় মানে।
ন সেইটোৱে আৰু তোমাৰ কি হয় বস্তুতো তোমাৰ পটককে ধৰি লোৱা শিকাৰ লগে- লগে তোমাৰ চল্লিছ পঞ্চল্লিশ হাজাৰ টকা তুমি আৰু বস্তু বোৰ কিমান দাম, আমি তোমাৰ এতিয়া আমি নিজে চাও ন, সাধাৰণ তোমাৰ এটা তুমি কম্পেক্ট কিনিব যোৱা কম্পেক্ট টোত তোমাৰ কিবা এটা বা ফেচিয়েল তুমি ফাউণ্ডেশ্যন টো কিনিব যাবা তাত পাঁচশ টকা। তুমি কানচিলাৰ টো কিনিব যাবা কন চিলাৰটোত তোমাৰ তিনি চাৰিশ টকা। মানে পইচা বস্তু মেকআপ বস্তুত পইচাবোৰ বহুত
বহুত যায়- বহুত যায় বহুত।
এতিয়া মোক সেই মায়ও মাতি আছে চাহ বাকিবলৈ মই যাওঁ চাহকন দি লওঁগে দেই, ঠিক আছে